অ', আছে।
এ বাই এজনীৰ লগত কথা পাতি আছিলো।
অ', মই এনে বাগৰি আছো, মই ডিষ্টাৰ্ব দিলো নে।
নাই- নাই, তাইৰ ফোনটোও কাটা গৈছে, আপুনিও ফোন কৰিছে।
অ', অ'। উম, অ', আছো, খা খবৰ কেনেকুৱা।
মইও ভালেই দিয়ক।
অ'। অ', ডক্তৰ তাত যোৱা বুলি শুনিছিলো।
অ', ডক্তৰৰ তাত গ'লো, গৈ পেলাই অকমান আগতে পাইছোহে, মানে এটা মানত গৈছ ছিলো, তাৰপিছত এ অলপ আগতে পাইছোহি আৰু বজাৰ চজাৰ কেইটামানো আছিল, দেতাৰ লগত গৈছিলো যে, সেই একেলগে মিলি মে কৰি আহিছো আৰু।
অ', অ'।
উম।
ইয়াৰ ডক্টৰে কি ক'লে।
ডক্টৰে কি ক'লে মানে এই অ তেজ পৰীক্ষা দিছিলে যে, তেজ পৰীক্ষা কৰি আহিলো। কৰি মানে কৰা হ'ল আৰু দিন, অ', তাৰপিছত আজি সেই ৰিপৰ্টটো দেখাব গৈছিলোঁ, তাৰপিছত ডক্টৰে ক'লে কি অ এলাৰ্জিটো মানে হেৰি অ ব্লাডতে আছে গতিকে ঠিক নহ'ব, হেৰি টেবলেটখিনি মানে খাই থাকিব দিছে আৰু অ, মানে সেই এ এলাৰ্জি যেতিয়া হয় আৰু সেইকেইটা টেবলেট খাব দিছে আৰু বেলেগ টেবলেট তেনেকে মানে হেই কৰিব দিয়া নাই।
অ, অ।
আৰু হেৰি দিছিলে গাত সানিবলৈ তেওঁ মানে দুটা এনেকে হেৰি বডি লোচন টাইপে আৰু। ক্ৰীম দিছিলে। সেই ক্ৰীমকিটা মানে দুইটা মিক্স কৰি পেলাই লগাব দিছিলে। এতিয়া মানে ছাৰে ক'লে যে হেৰি যদি মানে ভাল হৈছে তে তিয়া এটা মানে সৰু ক্ৰীম দিছিলে। সেই ক্ৰীমটো অ অফ কৰিব দিছে। বাকী ইটো মানে অফ কৰিব দিয়া নাই আৰু সে টো লগাই থাকিবই দিছে।
অ, নে ক্ৰীমটো শেষ হ'ল নে আৰু থাকিলেই?
কি মানে সেইটো ক্ৰিম আৰু হেৰি অ কি বুলি কয় মানে বিছ দিনলৈ লগাবই দিছিলে সেইটো, মানে অ চ ডাঙৰ যিটো ক্ৰীম হয় সে টো চ ষাঠি পাৰ্চেণ্ট আৰু যিটো সৰু ক্ৰীম হয় সেইটো মানে ফৰটি পাৰ্চেণ্ট তেনেকে ইউচ কৰিব দিছিলে। ত সেইটো পাঁচদিনৰ মূৰে মূৰে মানে সেই ব চল্লিছৰ পৰা ত্ৰিছ, ত্ৰিছৰ পৰা আকৌ আ মানে বিছ এনেকে কৰি, কৰি মানে শেষ অ নাইকিয়া কৰি আনিব দিছিলে আৰু এ এমাউন্টটো, ত' সেনেকে লগাই আছিলো। এতিয়া ত্ৰিছ পাৰ্চেন্টকে লগাই আছো সেইটো ক্ৰীম।
উম।
মানে মই বন্ধ নাই কৰা। এতিয়া আৰু হেৰি দিন আছে, অ তেৰ দিনমান লগাব লাগিব সেইটো ক্ৰীম।
অ, অ। অ লগাও লগাওতে এতিয়া কেনেকুৱা লাগিছে, কেনেকুৱা পাইছা?
এতিয়া মানে খজতি, আগতে মানে ধৰক ৰাতি হ'লে বহুত বেছি খজুৱাই থাকে। মানে বেছিকে এই হেৰি থাইকেটাত খজতি হয়। তাৰ পিছত এতিয়া মানে সেই বস্তুটো লগোৱাৰ পৰা তেনেকে আগতে মানে ধৰক ৰাতি উঠি পেলাইও মই আকৌ ক্ৰীম লগাই শুব লাগে। মই আকৌ এটা ক্ৰীম মানে ডক্টৰক নেদেখোৱা আগতে অনলাইন অৰ্ডাৰ কৰি লৈছিলো। তাৰপিছত এ এতিয়া ডক্টৰে যেতিয়া সেইখিনি দিলে, সেইখিনি দিয়া পিছত মানে সেনেকে ৰাতি উঠি পেলাই আকৌ লগাব লগা নহয় আৰু দিনত দুবাৰকেই লগাব দিছে।
উম, উম। তেনেকা কৰাতে হেৰিটো খজতিবিলাক কমিছে আৰু।
অ, খজতিবিলাক কমিছে আৰু যিটো মানে মোৰ গাৰ ছালবিলাক মানে বহুত ডাঠ মানে। খহটা খহটি হৈ গৈছিলে। এতিয়া সেই বস্তুটো নোহোৱা হৈ গ'ল মানে আচ কিনখিনি ভাল হৈছে আৰু। উম, ভাল হৈছে, অ।
তাকেহে। ভাল হ'লে লাগে আৰু ন।
উম, তাকে এতিয়াব সেই টোহে বেয়া লাগিল মানে অ ব্লাডত আছে বুলি যেতিয়া ক'লে। সেইটোত মানে অলপমান টেনচন এটা হ'ল, কাৰণ পিছত মানে বস্তুটো বাঢ়ি যোৱাত চান্সো থাকে। আকৌ উম, নাইকিয়া হোৱাও চান্স থাকে বাৰু।
উম, উম। একচুৱেলি এইটো হেৰি এলাৰ্জিটো ব্লাডতে থাকে ন? বা প্ৰায়বিলাক হেৰিতে ব্লাডতে হয়। এ কিন্তু ভা-ভাল হোৱাৰ হৈ যোৱাও চান্স থাকে।
অ', সেই মানে ডক্তৰে কোৱা মতে মানে আৰু ভাল তেনেকে কৰিব নোৱাৰি, গতিকে সেই বস্তু ধৰক কিবা খোৱা বস্তু দি যদি মানে কেতিয়াবা হয় ন, কিবা খোৱা বস্তু দি গম পোৱা যাব নহয় খাই পেলাই হ'লে। ত' তেতিয়া মানে কৈছে আৰু সেই খোৱা বস্তুটো এভইদ কৰিবলে আৰু মই আগত তে ধৰক গাহৰি মাংস খাইছিলো, তেতিয়া হৈছিল। ত' মই গাহৰি মাংসটো নোখোৱা হ'ল বাৰু দিন বহুত দিনে হ'ল, মানে বছৰতে হ'ব চাগে এবছৰ মান।
ত' গাহৰিটো নাখাও আৰু ছাগলী মাংস খাব নোৱাৰো, তেনেকুৱা আৰু।
উম, দিয়া সেইটো ভাল বস্তু কেইটা খাওঁতে হোৱা নাই নহয়, সেইকেইটা বস্তু এনেও এৰিবই লাগে। এ ছাগলীৰ মাংসটো অ'। ছাগলী মাংসটো ভালো নহয়, এ হেৰি তাৰমানে ৰেডমিটো পে প্ৰায় হেৰিতে বেয়াই। এ মইও ম-ম উম। মইতো মাংস এৰিয়ে দিলো ন, মোৰ যেতিয়া মানে কলেচটল পাইছিলে, এ পোৱা পাছত মই মাংস ধৰ একদম এ এৰি পেলালো, মই বাৰ চনৰ এ জানুৱাৰী দুই তাৰিখে, দুই তাৰিখৰ পৰা মাংস এৰিছো।
উম, হম, হম, বহুত বছৰ হ'ল।
অ', তাৰমানে মোৰ বাৰ চনৰ, অ'। তাৰ মানে মোৰ মোক খাব বাধা দিছিলে, মই ব্ৰইলাৰ ভাল পাইছিলো। মোক ব্ৰইলাৰ খাব বাধা দিছিলে, অইন খাব বাধা দিয়া নাছিলে, তাৰপিছত মই ভাবিলো কি মই যদি উম, বেলেগ মাংস খাই থাকো মই ব্ৰইলাৰ লোভটো সামৰিব নোৱাৰিম।
হয়-হয়।
মই খাব লাগিব, সেইটো কাৰণে তাৰপিছত মই কৰিলো কি মই মাংসকে এভইড কৰি দিয়াই ভাল আৰু, মাংসকে টটেলি বন্ধ কৰি দিলো। তাৰ পিছত মোৰ বাই ভনী খিনিয়ে তাৰমানে বেয়া লাগে, সিহঁতৰ বেয়া লাগে আজি জোল অকন খা, আজি তামুক খা- তামুক খা, তেনেকে কয়। মই জোলকণ খালে মাংসই খোৱা হ'ল ন, সেই সেইকাৰণে মানে মই জোল কনো নোখোৱা হ'লো, তাৰ পিছত সেহতেকে তোৰ কেনেকে লোভ সামৰিলি। মই বোলো মই মাংস লোভ সামৰিব পাৰিছো, কিন্তু মই এটা বস্তুকে লোভ সামৰিব নোৱাৰো মিঠাইটো বোলো। নাই মই মিঠাই ৰাক্ষস, মই মিঠাই বহুত ভাল পাওঁ। মিঠাইটো চাগে মই এৰিব নোৱাৰিম।
নহয় কি জানেনে, মানে চাওঁক, আমি এতিয়া যিবিলাক বস্তু খাওঁ হয় নে, আজিকালি কোনটো বস্তুনো হেলডি বুলি ক'ব পাৰি, শাক পাচলি পোৱা আদি কৰি পেলাই চব বস্তুৱে আনহেল্ডি বুলিয়ে ক'ব পাৰি, কাৰণ চব বস্তুতে সাৰ সুৰ কিবা কিবি কেমিকেল চেমিকেল থাকেই, আৰু আমি যিবোৰ পা পাত্ৰত মানে খাদ্য বনাও বা খাওঁ বা পানী ৰাখো, সেইবোৰোতো আমাৰ কাৰণেও মানে স্বাস্থ্যকৰ নহয় দিয়কচোন। তাৰ পাছতো আমি সেইবো সেইবোৰে ইউজ কৰি থকা নাই জানো।
উম, উম। একচুৱেলি হয়। তিয়ে প্লাষ্টিকৰ জাৰ-চাৰবিলাক সেইকাৰণে তাৰমানে যিবিলাক এৰিব পাৰি মা পাৰি আও সহজতে সেইবিলাক এৰিছো। প্লাচ প্লাষ্টিকৰ জাৰত পানী ধু খোৱা বেয়া কাৰণে প্লাষ্টিকৰ জাৰ সলাই ষ্টিলৰ জাৰ আনি ল'লো। তাৰ পিছত এতিয়া এই প্লাচ ষ্টিকৰ টেমাবিলাক এতিয়া কিছু সলাইছো, কিছু সলাবগৈ পাৰা নাই।
উম হওঁক, আৰু প্লাষ্টিকৰ মানে প্লাষ্টিকৰ বাদে আপুনি এতিয়া বেলেগ বস্তু ধৰক চিচাৰৰ হওঁক বা ষ্টীলৰ হওঁক তেনেকে বস্তু মানে চব অ সুবিধাজনক নহয় দিয়ক চোন। কাৰণ প্লাষ্টিকৰ বস্তুটো মানে লগতে ৰাখিব পাৰি। প্লাচ আকৌ আপুনি ধৰক বস্তুটো পৰিলে, ভাগি যোৱা মানে সম্ভাৱনা নাথাকে, কিন্তু মানে ভয় লাগে আৰু সৰু পোৱালি বা কু কুকুৰ, মেকুৰী থাকিলে সেইটো আৰু ক্ষতিকাৰক। কাৰণ হঠাৎ ভাগি যাব, সিহঁতে গচকি দিব বা কিবা কৰিব দিগদাৰ হৈ যাব দিয়কচোন।
উম, তাকে এতিয়া প্লাষ্টিকৰ বস্তুবোৰ যে ইমানবিলাক তা মানে হেৰি হৈ থাকে। নাজানিছিলো ন। নাজানি পেলাই কিছুমান মানে প্লাষ্টিকৰ বস্তুৱে ইউজ কৰি আছিলো। এতিয়া মানে য'ত এৰিব পাৰে এৰিছো, আও মানে এ কিছুমান তাৰ উপৰিও ব্যৱহাৰ কৰি আছো। তাৰমানে জ্ঞানী মূৰ্খৰ নিচিনাকে কাম কৰি থা আছো আও কিছুমান ঠাইত।
হয়, হয় আৰু চব বস্তু তেনেকে হঠাৎ এৰি দিয়াটোও সম্ভৱ নহয়। গতিকে যিমান পাৰি মানে লাহে লাহে বস্তুবিলাক আঁতৰ কৰি নিয়াটো বেছি ভাল আৰু নিজৰ
উম, উম। এতিয়া লোহাৰ কেৰাহী ভাল কাৰণে দুটা আনি লৈছো। এতিয়া এওঁক মানে আৰু এটা আনাৰ কথা কৈ আছো। তাৰমানে এলুমিনিয়াম হেই-ছেইবিলাক বেয়া। লো হা বস্তু। এক-একচুৱেলি হয় কিন্তু। আগতে এ উম মা আগৰ মানুহবিলাকে লোহাৰ বাচনত হেৰিতহে ভাত বনাইছিলে। বা তৰকাৰী, ভাত চব লোহাৰৰ হেৰিতে বনাইছিলে ন? সেইকাৰণে আগৰ মানুহবিলাকৰ বেমাৰ কিন্তু কম। কিন্তু এতিয়া মানুহৰ বেমাৰবিলাক, আগতে কেঞ্চাৰ বেমাৰটো ৰিণিকি ৰিণিকি শুনা নিচিনা হৈছিলে। কিন্তু এতিয়া এনেকুৱা হৈছে তামানে প্ৰতিঘ মানুহতে দুটা, এটা কেঞ্চাৰ ৰোগী ওলায়।
হয়, আৰু মানে কি হয় আগৰ দিনৰ মানুহে পানীৰ পৰা আদি কৰি বস্তুবিলাক মাটিৰ পাত ত্ৰ ইউজ কৰিছিলে ন। কিন্তু আজি-কালি মানে সে মাটিৰ পাত্ৰৰ ব্যৱহাৰ নোহোৱাই হৈ গ'ল। আ
নোহোৱাই হ'ল। আগতে আমি, আমি আ আমা আইতা, ককাহঁতে মাটি কলহত পানী থৈ খোৱা দেখিছো। আমিও হয়তো কোনোবা দিনা খাইছো। এ তাৰ পিছত আকৌ আমা-আমা দেউতাহঁতে এনেকুৱা আছিলে শুৱা পা উঠি ঘটিটো পা পানী ঘটিত পানী খায় ন? আজি-কালিতো ঘটি নাইকিয়াই হ'ল। ডিচপজেল ওলাল, অ চব ষ্টিকৰ বটল প্লাষ্টিকৰ ডিচপজেলত হে-হে ইউজ কৰা হ'ল বাচন ধোৱা এলাহত। সেইবিলাক ইউজ কৰা হ'ল। আমি সহজটোৱে সহজটোৱে যে আমাক কিমান অন্যায় কৰিছে। বা বিপদলৈ ঠেলি দিছে আমি সেইটো নাজানোৱে, নাভাবোৱে।
হয়, আৰু আগতে ধৰক মাটিৰ পাত্ৰত পানী খালে সেইটো পানীখিনি ঠাণ্ডাও হৈ থাকে আৰু আজি-কালি মানুহে হে পানীত টো নাখাই পেলাই মানে ফ্ৰিজৰ পানী ব্যৱহাৰ কৰা হৈছে আৰু ফ্ৰিজৰ পানীটো টো মানে আমাৰ হে স্বাস্থ্যৰ কাৰণে বহুত ক্ষতিকাৰকটো।
ক্ষতিকাৰক। মই সেদিনাখন ল'ৰাক কৈছো। পানী খাবলও কলহে ব্যৱহাৰ কৰিব লাগিব। কলহত পানী থৈহে খাব লাগিব। তাৰ ল'ৰাই কৈছে অ আনিম দিয়া। তেনেকে কৈছে। এতিয়া আনিম দিয়া বুলি ক'লে বাও। কেতিয়া আহি পাই নাজানো। কিন্তু কলহৰ পানী খাই উ তোমালোকে চাগে পোৱা নাই এতিয়া? এই কিন্তু আমি আগতে আইতা, ককাহঁতে খোৱা তেনেকুৱা হেই পাইছো যে। হেই কলহৰ হেই আগতে কলহত তেনেকে হেই কৰি পেলাই হেই ফিল্টাৰো বনাই লৈছিলে।
হয়, সেনেকে এতিয়া কিনিবও পায়, কিন্তু আমাৰ ইয়াতে নাপায়।
অ, উ ক্লাছ ফৰত নে কিহত থাকোতে তেনেকা হেৰি এটা আছিলে। আমি হেয়া ফিল্টাৰ বনাইছিলো। এঙাৰ, বালি এনেক কে মানে হেই কৰি দি পেলাই। এতিয়া সেইবিলাক ল'ৱা-ছোৱালী এতিয়া তেনেকে হেয়া নাজানিবই কিজানি।
হয় আমি
সে তেনেকুৱা হু। তেনেকুৱা ফিল্টাৰ বনাই পেলাই ফিল্টাৰ পানী খাইছিলো। সেইকাৰণে এতিয়া তাৰমানে আগ আগৰ হেৰিবিলাক নাইকিয়া হৈ গ'ল যে। এ উম, মানুহবিলাক বেছি বেমাৰী হৈ পৰিছে আৰু।
সেয়া আৰু।
উম, উম।
দিয়ক নহ'লে ঠিক আছে।
অহ, ঠিক আছে দিয়া। একে পুৰণা কথা পাতিলোঁ হেহ। কলহৰ পানী ঠিক আছে দিয়া। মাজে সময় এনেকে পাতিম দিয়া।
উম, ফন কৰিবা আকৌ।
উম, উম কৰিম দিয়া।
অ দিয়া ঠিক আছ
ঠিক আছে উ।